দহ কমলা খাইছোঁ। হেল্ল'
অ কি কৰিছে?
অ এয়া এ। এয়া মই এ ভাত পানী দি কৰি লৈ পেলাই এ বাচন বৰ্তন সামৰি আছিলো।
অ
তাৰপিছত? কি ভাত খালা?
এই ভাত হেৰি খালোঁ দিয়ক মই এই বাচনকেইটা আপুনি ক'ব নিচিনা মই ধুবলৈহে লৈছিলোঁ। অ হ'ল বাৰু ধোৱা বাকী মাহতে খাই থকা কেইটা আছে আৰু সেইটোৱে।
অ
এনেই আপুনি হেৰি লগত কিহে খালা আজি?
এই হেৰি কণী।
অ অ অ
গৰমত একেবাৰে অ গৰমতে গৰম হেৰি কৰি পেলালো গৰমতে গৰম দি দিছো বোলো।
আছো
উম
তাইতে এনেও গৰম বহুত পৰিছে।
বহুত বেছি গৰম ঠায়ে ঠায়ে বোলে বৰষুণো পৰিছে ক'ৰবাত। কবাত
অ পৰিছে পৰিছে।
এতিয়ালৈকে নাই এ আচৰিত ধৰণৰকৈ গম পৰিছে আজি বহুত বেছি বহুত বেছি। তাকে শুব পৰা নাই। এই যি গৰমতে থাকাহে ভাবিছো মই। গাটো বেয়া হব আকৌ ৰাতি। গা ধুবলৈও বাদ দিছো।
অ মই নহয় মই এই হেৰি এইটো কি বুলি কয় এতিয়া বাচন চাচন ধুলো নহয়। এ মাক আৰু গোটেইখিনি কৰিবলৈ নিদ
ভালেই পৰা, পাৰা খিনি কৰিবই লাগে। এ ময়ো আগতে ধুও কিন্তু হেৰি সেই গা বেয়া হৈ গৈছে যে অলপ দিন আগত তাৰমানে এতিয়া অসুবিধা হয় বুলিহে আকৌ প কিবা অসুবিধা
আহ
কিবা অসুবিধা হব বুলিহে। নাই হেৰি নকৰা নাই ধোৱা নাই এতিয়া।
অ নহ মই এতিয়া গম গা নুধুলে মানে মোৰ টোপনি নাহিব মানে গোটেই মানুহজনী ঘামি যোৱা যায় যে।
সেইটোতো হয় ঘামাৰ পিছত ভালকে ধুই পেলাই
সেইটো কাৰণে আজি বজাৰ কৰিবলৈ গৈছে ছিলো অলপমান, এ ধৰক মাহেকীয়া বজাৰ ময়ে কৰো মানে।
অ।
অ সেইটোই আহ অ দালিৰ পৰা আদি কৰি বস্তু ইমান দামো ভয়ে লাগে।
টোৱে
খাবলৈ বাদ দিব লাগিব যেন পাইছোঁ।
হিঁ হিঁ, এহে সঁচাকে। বস্তু দামৰ কাৰনে, এই নাই চবতে একেই চবতে শাক পাচলি বোলে শাক পাচলি, গেলামাল বোলে গেলামাল চবৰে দাম বাঢ়িছে
এ শাক পাচলি মানে কি হয় তো এই নোখোৱাকেতো মানুহ থাকিব নোৱাৰে দিয়কচোন।
উম।
এইবোৰ আমি খাওঁৱেই ইটোৰ পিছত সিটো আৰু কিমান মানে বজাৰ সদায়-সদায় কৰি থকাতকে বোলো একেলগে লৈ আহাই ভাল।
মানে ভালে কৰিছা আৰু একে মুঠে আনিলে এটা ঘটনাও অলপ কমতো দিয়ে অলপ ৰেহাইও
কমত দিয়ে বুলি কোৱা যায়হে আচলতে কমন নহয়গে বুজিছে আজিকালি যি দাম আপুনি কম মানেই বহুত বেছি আৰু কিবা এটা কমাও বুলি কলে দুটকা এটকা কমাব আৰু সিহতি এনেকে বুলি কয় আমিয়ে বাইদেউ এইটো দামতে আনিছো আৰু। বা, ভন্টি আমি কিনো কম আৰ আমি আৰু আৰু আপোনাক বুলিহে কম দি জইতোতো আৰু দাইলগ থাকেই চবৰে।
সেইহটো দোকানী বিলাকো থাকে আৰু।
নো মইে মই তেনেকে কেতিয়াবা সুধো বোলো মোকনো কেলে কমাই দিছে?
তেতিয়া কি কয়?
এতিয়া কি ক'ব আৰু কবলৈ একো ৰাস্তাই নাই।
উম,
ক উপায় নাই তেওঁলোকক আমি একো যুক্তি সেই একো কৰিবও নোৱাৰ আৰু এতিয়া আমি নিকিনো বুলি কলেওতো তেওঁলোকৰ একো আহে নাযায়। আমি তেওঁৰ পৰা নিকিনিলো বেলেগ এজনত হ'লেও কিনিবই লাগিব যিহেতু খাই থকা কথা দো আছে খাবতো লাগিব ঘৰতনো কোনে লগো নাথাকিব।
অইন হলেওতো শাক চবজী খিনি খাবই লাগিব।
সেই জলকীয়া অকন আৰু নিম অকন আনিয়ে খাম যেন লাগিছে তাকে কৈছো।
হ,
যে জলকীয়া মই নিমখ-নিমখ
খাব পাৰিলেটো ভাল কথা। খাব নোৱাৰিবা নহয় মুখতহে কৈছা এতিয়া।
নহ সেইটোয়ে নহয় দামলে চাই ক'ব লগা হয় আৰু বাকী খিনি
উম,
বস্তু অকল কান বুলিয়ে নহয় ত কি বুলি খাব এতিয়া। আপ ঘৰ বজাৰ কোনে কৰে বৰ্তাই কৰে নে?
অ' বৰ্তাই কৰে বৰ্তাই। এ কিছুমান দুই এটা কেতিয়াবা মই আনো বাৰু কিন্তু বেছি মা বৰ্তাই কৰে।
অ' আহ আমাৰ মানে কেতিয়াবাই যাঁ‌ও। ওচৰে পাজৰে অকমান এনকে চাওঁ কত কি দাম সদায় এই দোকানবোৰো অকমান চাব লাগে বা বেলেগ জেগাতো যাব লাগে। মানে দামতটো গম পাই থাকিব লাগে ক'ত কেনেকে কি দি আছে। আমি মানে এইটো কৰ মানে ক'ত কেনেকে কি দি আছে দামতটো গম পাব লাগিব। দোকানৰ পৰা আনি থাকিলে কি আমাক বেছিকে দিছে নে কমে দিছে আমিতো গম নাপওঁ। সেইটো কাৰণে আমি একেটা জেগাৰপা আনো। অ আমি একেটা জেগাৰ পৰা নানো মানে। মই সুধি চাও বা সৰু সুৰা দোকান কেইখনত সুধিচাম ডাঙৰ দোকানখনতো সুধিছ তাৰমানে। কোনটোৱে কিমানত দিব পাৰিব এতিয়া মানে আমি যাক বিশ্বাস কৰি পেলাই দোকানলৈ যাওঁ। মই মানে সেই বস্তুটো চাইছো।
উম।
মই কি কিনিবলৈ গৈছিলো অ মোৰ দেউতাই কলে যে মই চকী কেইখনমান সেই দোকানখনৰ পৰা আনিছিলো তুমি এটা কাম কৰিবা আমাৰ মানে ভাইটি কাপোৰ বোৰ য'তে ত'তে পৰি থাকে বোলে আলনা এডাল সুধি চাবাচোন তাত কিমান দাম তুমি লৈ আহিবাগে। পেলাই। তাৰচত দেউ চিনাকি কাৰণে আগত দেখুৱাই দিয়া দো-দোকান খন কাৰণে মই গলো আনিবলে।
অহ
তাৰপিছত ম-প্ৰথমতে মানে কলে যে দামটো ইমান এনেকে বুলি কলে দাম এটা কলে তাৰপিছত মই মানে ভাবিলো ঠিক আছে হ'ব মই অকমান ইফালে সিফালে গৈ সুধি চাই লওঁ। তেতিয়া মই গম পাম মানে দাম টো কিমান? কাৰণ উ বাকীখনতো সুধি চাওঁ। চবেমানে গম পালে অ বাকি কেইখনে কলে যে কোৱা কোৱা দাম এইটো কিনা আপুনি দিয়া দাম এইটো কিন্তু আৰু এইটোতকে তললে আহিবই নোৱাৰো। কিন্তু মই তেতিয়া যেতিয়াই গম পালো এই দোকানখনে চোন ইমান চিনাকি দোকান বুলি কৈ থকা দোকান খনে মোতকে মোক বেলেগতকে বেছিহে কৈছে। তেওঁক গৈ পেলাই মই সুধিলোগে যে আপোনাক মই বেয়া পাইছো। কৈছে কেলে, বোলো আপোনাৰ দোকানৰ পাই বস্তু নি থাকো আপুনি আকৌ মোক যে এই এই বাকীখন দোকানতকে এশ টকা এটা বেছিকে কলে কেলে? কৈছে নহয় সেই তো আমি ক'বই লাগিব তেতিয়াহে আমি ইটো পাই এইটো দামত পাম। বোলো ঠিক আছে তুমিও বেয়া নাপাব মই আপোনাৰ দোকানত নলও মানে। কৈছে কেলে মই কৈছোঁ নহয় আপুনি ফাকি দিছে আপোনাৰ দোকানৰ পৰা লওঁয়ে আমি মিলাই মেলি লব পাৰো বুলিয়ে আপোনাৰ দোকানলৈ আহিছো আকৌ আপুনি আমাকে তেনেকে কৈ দিছে তেন্তে আমি আপোনাক কিয় তেনেকে ভাবিম।
ভালে পালা তুমি।
অ বাকী কেইখনে বোলো মোক চিনজানি নাইকিয়াকে মোক সঁচা দাম এটা কৈছে যে এইটো দামত আপুনি নিব পাৰিব। না আপুনি কিয় তেনেকুৱা কথা কলে? গতিকে সেইটো তেতিয় পৰা মই যেতিয়া শিকিলো মানে মই সেইটো কাৰণে মই এখন চিনাকি দোকানৰ পৰা বজাৰ খিনি কৰো বা আমাৰ ঘৰৰ কৰে। কিন্তু মই বজাৰ সদায় বেলেগত সুধি লওঁগে। বেলেগতো সুধি চাওঁ মানে। ক'ত কিমান কেনেকে?
হয় কিন্তু কথাটো, মই এতিয়াহে ভাবিছো কথাটো হয়।
অ' সুধি চাব লাগে ন! নহ'লে আমি ভাবো যে তেওঁৱে আমাক বিছ বিশ্বাসঘাতক কেতিয়াও নকৰে। সেইটোতো আমাক গেৰেণ্টি দিব নোৱাৰে তেওঁ। সেইটো কাৰণে
বুদ্ধি আছে ছোৱালীজনীৰ ন?
অ' থাকিব লাগিব আৰু নহ'লে দিগদাৰ আজিকালিৰ দিনত চলিবলে।
নহ'লে বৰ কথা
ঠনি মই এইটো কাৰণে এই মাক কৈ থাকো বোলো সৰু সুুৱাকে কিবা কিবি বস্তু কমাই কমাই কৰিবচোন চব কাম। ইমান বেছি খাবলৈও প্ৰয়োজন নাই। মানুহে আজিকালি হাঁহে মোক।
উ
ইমান এনেকুৱা হৈ গল তেনেকুৱা হৈ অ' এইটো ডাইলগ বাৰু মোৰ মায়ো মাৰে।
চাইদে-চাইদে আচলতে ঘৰৰ চাইডে-চাইডেও দুলকিয়া এজোপা, বেঙেনা দুুজোপা এনেকে দি থ'লেও আচলতে।
অ' বেঙেনা লগোৱা হৈছে বাৰু। উম। নহয় নহয় খাব লাগে দেই ওচৰ কিনা বস্তু কাৰণ আমি এটা কথা ভাবো আ মোৰ কেতিয়াবা কি জানে নাই আমি ভাবো এইটো আমি ঘৰত ৰুইছো অকমান কিবা সাৰ দিলো সেইটোত একো সাৰ দিবহে নালাগে।
নালাগ এইটো আৰু
উম মানুহ বিলাকে সেইবিলাক কৰে। ঘৰ ৰোৱা বস্তু সাৰ দিয়ে আজিকালি।
তাকে অৰ্গেনিক বস্তু পাব বোলৈ নাইকিয়া হ'ল। চব কেমিকেল দিয়া, মেডিচিন দিয়া।
হয় দিয়া ক'লৈ যে গৈ আছে ন পৃথিৱীখন
উপায় নাই আৰু কি কৰিব!
উপায় নাই।
আমি এনেকেই চলি-মেলি থাকিব লগা হৈছে আৰু! এইটোৱে কি বুলি কয় বিশ্বাস টোত, বিশ্বাস আজিকালি বেলেগ মানুহক কৰিও লাভ নাই কোনো ক্ষেত্ৰতে বাৰু! সেইটোতো আৰু টিভি নিউজে দেখিয়ে আছে বিশ্
অ' কাকো কৰিবলৈ নোৱাৰা হৈছে। নহয় বিশ্বাস। কাকোৱে কৰিবলৈ নোৱাৰা হৈছে।
সঁচা এইটো সঁচা কথা মানে, ঘৰ কাপোৰ কাৰো নামত এৰি থৈ যাব নোৱাৰে আৰু ঘৰত থকা সৰু ল'ৰা ছোৱালীকো আজিকালি কাৰো নামত এৰি থৈ যাব নোৱাৰে। কোনোফালে কেও, গতিকে মোৰ মতে বিশ্বাস কৰিবই নালাগে। নিজৰ বাদে বেলেগক নিজৰ মানে নিজৰ কথা কৈছো আৰু মই আৰু পণ
বাৰু মাৰ ক'বা মই ফোন এটা কৰিলো বুলি
হব হব মই মা বাৰু সময় পালে কাইলে মানে ফোন এটা কৰিব দিম বাৰু